ইংলিছ শুনিছ না
হয়, শুনিছো।
কি কৰি আছে আপুনি?
অ মইটো বৰ্তমান এনেই আছোঁ। বৰষুণ দি আছে বাৰু আপুনি কিহে কৰি আছা।
মইয়ো আছোঁ এনে, আমাৰ ইফালে বৰষুণ নাই।
হয়।
তেনে কি কৰি থাকে, বৰ্তমান
হেল্ল
শুনিছ না
হয় হয়, শুনিছোঁ।
বৰ্তমান বেলেগত ক'বাত যোৱা নাই।
নাই এতিয়ালৈকে যোৱা হোৱা নাই আৰু বত বতৰটো ইমান এটা ভাল নহয়, বৰষুণ দি আছে। অকস্মাত আৰু ৰ'দত
অহ অহ এইটোয়েতো ফুৰবা ভাল লাগে চাগে না, কৰবাত
শুনিছা না।
হয়, শুনি
শুনিছা আপুনি
হয়, শুনিছোঁ।
অহ, তেন্তে টো ফুৰবা ভাল লাগে চাগে না, নতুন নতুন জাগা চাবলে
হয় খুবেই ভাল লাগে, নতুন জেগা বা দেখা নোপোৱা ঘূৰি নোপোৱা জাগাত যায়
অহ
সকলোৰে ভালে লাগে। তহ আপুনি আপুনি দেখা পোৱা বা আপুনি যাই পোৱা জেগা সেনেকে ক'ত ক'ত আপুনি গৈ পালে
মইটো বৰ্তমানলৈকে ইমান ঠাইত মানে যোৱা নাই, হ'লেও মানে ইফালে অৰুণাচলত যোৱা হ'ল, অৰুণাচল, ভূটান আৰু মানে যোৱা মাহত এই মেঘালয় গৈছিলোঁ।
অহ।
মেঘালয় মানে ভাল জেগা আৰু এতিয়াতো মানে ঠাণ্ডা পায়, তাতে আমাৰ অসমত থকা মানে গৰম হয়। ভাল লাগে আৰু তাতে যাইকিনি
আপুনি মেঘালয়ত আহ, যায় কিনি কি কি দেখা পালি বা চেঞ্জেছ আমাৰ ইয়াৰ পৰা মেঘালয় চেঞ্জেছ কি দেখা পালি ইয়াৰ বিষয় অলপ কৈ দিব পাৰিব নেকি
অহ, ‌ হ নিশ্চয় নিশ্চয়। অ তাতে মানে প্ৰথম হ'ল বতৰ, বতৰৰ কথা ক'লে মানে বতৰত। নৰ্মেল হৈ থাকে আৰু মানে অলপ ঠাণ্ডাই হয়। বৰষুণ পৰিলেতো মানে বেছি ঠাণ্ডা হয়। আৰু ৰাতিটো মানে এনেকাই ব্লেংক কেটবিলাক লাগে আৰু
উম
উম আৰু এইফালে মানে মই তাতে যাই পিনি মানে কিছুমান। কালচাৰ বিলাক দেখা পালো আৰু মানে। কিছুমান বস্তু মানে শিকিলোঁ। মানে এনেকাই আৰু ক'ৰবাত গ'লে মানে কিছুমান জ্ঞানবিলাক পোৱা যায়। নতুন-নতুন কথা বা এই জাগাৰ মানে বিষয়ে শিকিব পাৰো আমি। সেইকাৰণে ভাল আৰু তাতে খোৱা লোৱা কেনেকা। তেওঁলোকৰ যিহেতু সংস্কৃতি কেনেকা এইবিলাক জানিব পাৰোঁ আৰু।
আ মানে জাগা ক'ত-ক'ত ঘূৰিছিলি জাগাৰ নাম কব পাৰিবা।
জাগা নামটো মই তাতে নংষ্টেন গৈছিলোঁ নংষ্টেন। শুনিছা নে?
শুনা নাই বাৰু মই যায়ও পোৱা নাই বৰ্তমান মই ভাবি থৈছো। আগষ্ট-আগষ্ট মাহত নেকি যাম বুলি।
অঁ-অঁ হয়-হয় ভাল-ভাল। যাব লাগে মানে ভাল-ভাল ঠাই আছে এনেকে ৱেষ্ট খাচি হিলচ। আৰু এইফালে আমি ট্ৰেকিং কৰিছিলোঁ এই বুলছ ট্ৰেকত। শুনিছানা বুলচ ষ্ট্ৰেক। তাতে মানে ট্ৰেকিং কৰিব লাগে আৰু পঞ্চল্লিছ মিনিট মান যাব লাগে তলত পাহাৰৰ পৰা। তাতে যাই পিনি মানে ভাল এটা মানে সুন্দৰকে ঠাই পায় আৰু৷ এইটো ভাল লাগে আৰু এইটো মিনি পেহেলগামো কোৱা হয় মানে।
উম।
আৰু মানে বহুত মানুহ আহে বেলেগ-বেলেগ ষ্টেটৰ পৰা। ভাল লাগে আৰু মানে ট্ৰেকিং কৰি। যদিও মানে কষ্ট আছে। যেতিয়া মানে লোকেশ্যনটো পাই না তাতে মানে পাহৰি যায় আৰু চব। এইবোৰ কষ্টবিলাক।
উম।
যাবি আপুনিও মানে ভিজিট কৰিবি ভাল লাগে।
আৰু আমাৰ ইয়াৰ পৰা তাতে আপুনি দামবোৰ বা বস্তুবোৰ থাকা খাৱা লোৱা প্ৰাইজ বোৰ আপুনি বেছি পাইছে নে কম পাইছে আমাৰ ইয়াৰ পৰা।
অ এইটো যিহেতু টুৰিষ্ট প্লেচ মানে অলপ বেছি হয় যেনিবা আৰু মানে টাউনৰ মেইন চিটিৰ পৰা মানে অলপ দূৰৰ হয় না। সেইকাৰণে বস্তুবিলাক মানে অলপ নিবলৈ কষ্ট হয়। কাৰণে মানে অলপ পানী বিলাক দশ টকাটো বিশ টকা ল'ব। এনেকা আৰু৷ আৰু চিপছ বিলাকো এনেকাই মানে দহ টকাটো বিশ টকা ল'ব। আৰু খোৱা লোৱা বস্তুবিলাক কিছুমান মানে কোৱানটিট বিলাক মানে অলপ কমকে দিয়ে আৰু৷
উম,
যিহেতু তেওঁলোকৰো অলপ কষ্ট হয়। এইবোৰ মানে টুৰিষ্ট বিলাক মানে বুজি পায় আৰু এইবিলাক। ইমান বাৰ্গেনিং নকৰোঁ। যিহেতু আমাৰ কল লাগে তাতে। ভোক লাগিলে মানে বেকাৰীত খোৱা যায়।
হয়।
আৰু তুমি ক'ত- ক'ত এনে বৰ্তমানলেকে এনেকা, যাই পোৱা এক্সপিৰিয়েঞ্চ আছে।
মইতো মানে এনেকা বেচি যাই পোৱা নাই। মই বাৰু এই ভূটানত যাই পাইছো আৰু এনেকৈ আমি পিকনিক স্পট যেনেকে বগামাটি
অ।
মানে
ঠিকেই ভালে। আৰু মানে ইফালে বেলেগ ঠায়ত যোৱা নাই না বেলেগ ষ্টেটত।
নাই। যাই পোৱা নাই। মানে তেনেকে যাব কাৰণেহে সময় মিলাব পাৰা নাই। তেনেকে এটাই কলেজত আহা-যোৱা এ এনেকে টাইমত যাব নৰে আৰু এতিয়াতো জুলাই মাহত বৰষুণৰ কাৰণে ওলাই যাৱাই নহয় প্ৰায়ে।
ৰটো আৰু জলদিকে মানে চেঞ্জ হৈ যায় না ত সেইকাৰণে হয়। আৰু আপুনি অৰুণাচলতটো গেছি বুলি গৈছিলি।
অ অৰুণাচলত গৈছিলোঁ। অৰুণাচলত অ ইমান ভিতৰত যোৱা নাই। হ'লিও মানে অলপ অভিজ্ঞতা আছে আৰু ইফালে।
হয়, হয়।
ইফালেও মানে ৰাস্তা বহুত ভালে ৰাস্তা চিনাৰী পাহ আ গছ-গছনি মানে ঠাণ্ডা লাগে। বতৰটো ভাল লাগে আৰু চকুন মানে ভাল লাগে। আৰু ইফালে মানে পলুচনবিলাক কম হয়। তাৰ নেচাৰ নেচাৰটো ভাল আৰু। আৰু বেলেগত এনেকা যাবলৈ মানে প্লানিং কৰিছোঁ, বৰ্তমানলৈকে টাইমবোৰ মিলা নাই।
আৰু মানে অকলে যাম বুলিও মানে অকলেতো নহয় না। লগ গৰো মানে ঠিক হ'বা লাগে আৰ অও মানে এনেকে অ পইচা-পাতি মিলিব লাগে। সেইকাৰণে অলপ বৰ্তমানলৈকে হোৱা নাই আৰু পিছত যাম ভাবি থৈছো মানে।
হয়, হয়।
এনে আপুনি গ'লে কাৰ লগত যাব ফেমেলি না লগ না
হয় মই মইতো বৰ্তমান যাম বুলি ভাবি থৈ দিছো লগৰ লগত লগৰ লগত যাম বুলি আমি
অঁ-অঁ
হয়৷
ভাল লাগে আৰু মানে সেনেকাই টিম হৈ পিনে জমা-জমা মানে গ'লে৷
হয়৷
অলপ মানে এনজয় কৰিব লাগে আৰু৷
হয়৷
আৰু যেতিয়া মানে এনেকুৱা ট্ৰেভেলিং কৰিব না মানে নিজৰ বস্তুবোৰ ল'ব লাগে আৰু যি-যি বস্তু লাগে সেইবোৰ অ ৰেডি থাকিব লাগে৷
আপুনি এনে কোনটো মাহত গৈছিলে?
মই যোৱা-যোৱা মাহতে মানে৷ ছ দেৰি হোৱা নাই আগতো মই গৈছোঁ এইফালে মানে শ্বিলঙো বহুত বাৰ গলো আৰু ডাউকি বাংলাদেশ বৰ্ডাৰ৷ হেৰি যে আমাৰ এছিয়াৰ যিতু ক্লিননেছ ভিলেজ আছিল নহয় তাতেও গৈছিলোঁ মই৷ আকৌ তাৰপিছত চিৰাপুঞ্জীফালে মানে বহুত ভালে কিবাাকিবি আছে নহয় ৱাটাৰফলচ বিলাক চাই আহিছোঁ আৰু৷ ধুনীয়া-ধুনীয়া ঠাই আছে মানে
হয়।
ভাল লাগে আৰু। মনবিলাক মানে ভাল লাগে আৰু এনেকাই ফটো ভিডিঅ' ল'বলৈ মানে ভাল লাগে। চিনাৰি বিলাক ভাল৷
তো মানে আপোনাৰ লগত বহুত নজনা কথা গম পালোঁ৷
অঁ হয়-হয়-হয়৷ ঠিক আছে বাৰু আমাৰ টাইমো হৈ গ'ল৷ অঁ দে-দে ধন্যবাদ৷